কত লাগিলে
আছে নেকি
উম গম নাপাওঁ এনেই পথা পা লবি কি আছে পালি পালি নাপালি নাই
অই কেনেকে এইটো হেৰি কৰিম তোৰ একো কৰাই নাই দেখোন মই বেংকৰ ডিটেইলছ নাই দেখোন
কি হাল দিয়া? অঁ চাৰিশ বাৱন্ন। হেই, কি হেই? ইমান দেখাই আছে ন? অঁ। লিখা আছে তোক মই স্ক্ৰীণশ্বট মাৰি দিম নেকি ৰ দি আছো ৰ। হা। ৰ' ৰ' এ তোক ভিডিঅ' কলিং হেৰি কৰিম ৰ শিকাই দিবি। অঁ তাকেটো।
উম।
খবৰ পাতি ঠিকেই আছে আৰু। তোৰ?
আছে আছে এই মাথাটো বিষায় আছিল এনেই বাগৰ দি আছিলো হঠাৎতে মনত পৰিল অঁ এনেই মোবাইলটো উঠালো।
এ হেৰি চালো ৰ' এইটো ৱেব চিৰিজটো এইটো কি আছিল নামতো এইটো পেড্ৰ' এন যে নিউজে ওলাইছিল পেড্ৰ' এন অ এইটো পেড্ৰ'ৰ কিবা আছিল ৰ' চালো ৰ' ভাল লাগে এই মজা লাগে। হে? অ পেড্ৰ আৰু কিবা আছিলে এ অ ভাল লাগিছিল এ মজা লাগিছিল চাবি হা? তোৰ লগত যে কাম কৰিছে ছোৱালী। কাৰ ছোৱালী? নহয় তাৰ ছোৱালী নহয়।
এই খেল লগত যোনে আছে পুলিচটো টোটেল দুটা পুলিচ ন?
অঁ নহয় এটাটো হেৰি মানে একো নহয় সি মানে সেই চব হেৰি জানে আৰু তোৰ এইবিলাক হেৰি চেৰি কৰিবা
তোৰ কম্পিউটাৰ হেৰি আহ। আঁহ আঁহ। হয় নেকি? বাপেক পুতেক নেকি? বাপেক পুতেক। কি কও এই মুন্না ভাই এম বি বি এছখন চাইছ ন? অঁ। অঁ। তাতে ফটো এখন আছে
তুলিছিল সেইখন ফটো এতিয়া ভাইৰেল হৈ আছে এই চল্লিৰ।
হয় নেকি? ল'ৰাটো ন বগা চগা এই দেখোন ধুনীয়া আৰু এই দেখোন কলা।
ক'তনো ধুনীয়া ধুনীয়া নহয়। ধুনীয়াই হেণ্ডচামে। বাপেকে বেছি ধুনীয়া। হয় নেকি? ভাল লাগে চাবি পেড্ৰ সেইটো চাবি ভাল লাগে মজা লাগে। দৃশ্যম চাইছো দৃশ্যম? দৃশ্যম চোৱা নাই।
চাবি বঢ়িয়া লাগি গৈছে।
ত' মালীয়ালি ফিল্মবিলাক চাবি মালীয়ালি ফিল্মবিলাক ভাল লাগে। বহুত ষ্টৰী থাকে বে বম এপিক ষ্টৰী থাকে। মালায়ালাম ফ্লিম হয় এইটো। কোনটো দৃশ্যম?
বিশম কিন্তু হিন্দীত নাই হিন্দীত নাই কাৰণ এইটো ৰিমেক কৰিছে ৰিজাদনে হিন্দীত।
মালিয়াম গিলা দেখা নাই। মালিয়াম গিলাক মজা লাগে চাই কিনে। তোমাৰ, স্তৰী বিলাক বৰ- ধুনীয়া থাকে সেইটোৱে।
উম মায় ঐ।
কি হ'ল? কুনিবা নকলিচোন কি হল হেৰি ইটাৰভিউ দিলে এবাৰ দেই, অ।
কি হ'ল নকিলি কি কি প্ৰশ্ন সুধছে।
আৰু কি ঘটনা সুধিছে আৰু সুধিছে এইফালে হেৰি তোমাৰ- কিবা কি পঢ়ি আছা মই বোলো ছাৰ ইংলিছত সুধিছে আৰু, অ হোৱাত দো হোৱাত দো ইউ ষ্টাডী নাও এনে কিব সুধিছে মই কৈছো- ছাৰ আই এম ষ্টাডী না ছাৰ মানে হেৰি কৰিব দিছে ফাৰ্ষ্টত তোমাৰ হেৰি কৰিব দিছে আৰু। যে ইনট্ৰডাকচন দিব দিছে অ' সোমবাৰ সোমবৰ পৰা সোমবৰ সোমবাৰৰ পৰা যাব দিছে এদিন ত সোমবৰ পৰা যাব দিছে।
উম হেৰি অ জল্দি হয়। ক'ত ইমান জল্দি কেলা দুদিন দুদিন লাগি যায় না হেৰি কৰোঁতে প্ৰস্তুত কৰোঁতে।
মানে এনে একো ইন্টাৰভিউ বেয়া হলেও চিলেক্ট হৈ যায় নেকি? অ চেলছ, খালি সুধছে আৰু কি পঢ়ি আছা সেইটোৱে।
লিভ ইন ইংলিছ। ছাৰ' আই লিভ ইন গুৱাহাটী এণ্ড বটাহ হলি আই ৱাজ বৰ্ণ ইন, হিয়াৰ এণ্ড আৰ- এণ্ড আই ৱাছ ষ্টাডী ইন হে আ আ, আই ৱাছ কলিং ইন গোৱা প্ৰাকৃতিক আদৰ্শ বিশ্ববিদ্যালয় ইন পাঞ্জাবাৰী এণ্ড আই ৱাছ - এণ্ড কলেজ হে বি কম। এছ এ চিটি কলেজ।
উম হৈছে তৰ ত ইংলিছ।
এই এইগিলা ওলতা পোলতা কৈছে ইংলিছ। তই, সেইবিলাক সেইবিলাক একো নাই ইংলিছ।
আই ৱাজ ইন কলেজ, কি ইন কলেজ?
এই তাতেতো ভালকে হৈছে ইয়াতে ভালকে ক'ব পৰা নাই। অসমীয়া ক'ব লাগে, অসমীয়াত নলয় না ইংলিছতে তাতে অসমীয়া নচলে।
মাই কছোচ শুন, মই কম তথাপিও মই কচো শুন। নমস্কাৰ মোৰ নাম তোনান্ত ৱাকচিৰ। এই নহব নাম নাই নাই।
বাকী তোৰ ক?
অ'।
তোৰ ক খবৰ পাতি?
কি বুলি কয় নতুন এটা আহিব চাগে সেইটো কল কৰিম জল্দি।
উম, কেতিয়াবা ইটো কেলা- মোক নকয় হা। আৰু বিজি ন কি আৰু ৰা যেতিয়া ফি যেতিয়া তোৰ ৰাতিপুৱা হেৰি এনেকে ফোন কৰিবিবি ফ গোটেই বছৰ গোটেই সময়তো কামটো নাথাকো না।
অ', নাই ত কাম প খুবো।
এই একো নাই গ'ল মই মেনেজ কৰি দিম পইচা লাগে।
ভাই এইটো চাও বা কি হয় আজিৰ মিটিং আছে।
বাকী তই অকত সোমাই আছ হ যদি কৰ কিমান বহী থাকিবি নোৱাৰ নিচিনা। কিমান কমাই আছ হা। মই জিৰ' বৰ্তমান জিৰ'। একো নাই।
অ মাছে
কি ক কি ক বে। মইলে ছয় মাহ সাত মাহ কাম কৰিলোঁ একো আছে ব নাই মোৰ কি ক।
অ এই নিজুত নিজুত আ পাইছিলোঁ যে বাবু মইনা।
অ বাবু আছনি। এই ন খৰচত নকৰা নেকি একো নাখাত ন।
কিবা ভাল বস্তু লম।
এ মোৰ ক মই যেতিয়া কাম তটা কৰিছিলো তাকে সদায় মানে বি এ চি এ হেৰি কৰিছিলো। এইবিলাক বেয়াৰ কৈ থৈ গ'ল। ত স্কুটিতে মাথা মাৰি আছ মই বাইক হেৰি মাৰি আছো এই চাইড চুক মাথা মাৰি আছছে দেই। স্কুটিতে মাথা মাৰি থাক।
চাৰি চকা কি বেটাৰী ৰিক্সা।
বেটেৰী ৰিস্কা তিনচুকিয়া থাকে অহ।
চাৰি চকা আৰু কি আছে?
চাৰি চকা লৈ ললেও হয় এখন
চাৰি চকা চলাবাৰ ভিতৰত
এ চলা ভকি আৰু কিযাও শিকিলে চব পাৰিবে ভাই তই বোলে স্কট তই ভালকে বাইকখন চলাব নোৱাৰা হয় নেকি। ভাল বাইক চলাব নোৱাৰা নেকি দেই।
স্কুটি চলাব নাজানো বাইক পাৰবি।
স্কুটি চলাব নাজানা কিয় ত বুলেট ব। আ্বাৰ বুল আছিল কি হল। এ আমাৰ এইবোৰ এইগিলাক গাড়ী থাকিলে আমি শিকি কি হেৰি চি কৰিলো হয়।
ক'ত গোট আছে আমাৰ?
এখন স্কুল আছে যে এখন স্কুল যে লৈ গৈছিল ক্লাছ ছেভেন অত থাকোঁতে। বিক্ৰী কৰিছে নেকি? তোৰ ভাইটি তোৰ দেখ তোৰ ভাইটি গম পাইচে কত তোৰ হা
এয়াৰ চেয়াৰমেন থাকোতে তাতত হেৰি কি বুলি কয় এপ্ৰিল মানত বিকিয়ে দিছিল।
তোৰ ভাডা দু দেখখন বম যদি বমি গড়ী চলাই থাকে দেখখন।
সি মিছা গাড়ী এইটো চলাবই।
তু তোৰ নিজ কাইনে এইটো ডাঙৰ লৰা কেনে তোৰ ডাঙৰ ল'ৰা ইৰেণ্ডৰিন দি গাড়ী দিলে তাক তাক গাড়ী দিছে দেখিছা ইমান হেৰি কৰে
সেই কম্পিউটাৰ দিচি তুমি গাইচি মই কম্পিউটাৰ লৈছো মই খুজি লৈছি না মই মই গাড়ী নালাগে বুলি ভাবিছো মই সি কি কৰিছে এইটো বেকাৰ হৈছা ডাল বেকাৰ হয় নাই মই ক কিবা এটালে অলপ কিবা এইগিলা ছেগলা কথা পাতি অলপ কিবা আন কৰি আছো
হয় নেকি এ তোমাৰ চাইকেল ত বিলিঅনাৰ হবি আৰু ৰাই কৰি আমাক আৰু এনে এনে গৈ আ তাৰপৰা একদম কা ঘৰত বহি বহি পুৰা চাইবাৰ হেৰি শিকি কেনে পুৰা এতিয়াম বেং চেং বাও লুটি থাকা আৰু নেকি
মই হেকাৰ লম তোমাৰ হেকাৰ
হেহ এইটো নিচিনা পেদৰৰ নিচিনা পেদৰ এইটো এইটো হেকাৰ না অ
হেকাৰ হম মই চব চপ লোতিম
তই বাকী মা মা মানুহ গিলাক কচ কষ্ট কৰি কেনে হেৰি কৰে পইচা জমা কৰে তই পুৰা একদম পূৰা বহি বহি আৰু একদম হেক কৰি লই পইচাখিনি টোৰ তাতে গোটাই আহ যাব
হেহ উম আই হেকাৰৰ লাভ আছে
লাভ আছে ৰিক্সু আছে ইমান
হেকাৰ খাই হয় এই হেকাৰ হলে লুকাই থাকিব লাগে আণ্ডাৰগ্ৰাম আণ্ডাৰগ্রাৰ হব লাগে
মাজুলী দেখা নাই এই আডাৰগ্ৰউন তোক আাৰ ফউ ব ওলাই আহিবি এ এ হেকাৰ হব লাগে সৰু মুৰা এতিয়া আহিছে হেল্ল'
অ ফোনটো ওচৰলৈ কথা পাত ওচৰলৈ কথা পাত অ অ আচি
হে হে হে হেকাৰ হেকাৰ হবলে সৰু মূৰা ইমান ডাঙৰ হ'ব নালাগে কিয় জানা এ মাজতে এতে হেকাৰ না হেৰি কিবা কিমান কৰল টকা অস অসমতে হয় কিবা কিবা হেৰি কিবা বৰুৱা নে কিবা আছিল নামটো তাৰ
আ
কিমান কৰল টকা মাৰতিছে হা মাৰি কিমান এক এক এক কেয়াবা একছ কৰল নে কিমান এইম হেৰি হেৰি কৰিছে আৰু চাইবাৰ ক্ৰাইম হেৰি কৰিছে কৰি কিনে সি বোলে গুৱাত লুকাই আছিল গম পাইছা নে নাই
হুহ উম হেৰিত কি নমি আলচ বি এটা আছিল মালিক
গোৱাত পুৰা একদম পুৰা বিন্দা আ লাইফ এনজয় কৰি আছিল আৰু তাৰপিছত পুলিচে গ'ল পুলিচে গৈ কিনে তাক ধৰিল অ অসমৰ পুলিচে ঘ বুলি থ এ জেলতছে চাগে এতিয়া
আহ হেকাৰ এতিয়া হৈ লাভ নাই এতিয়া মাথা এতিয়া মাথাও নাই আগৰ দৰে মাথা নাই ন এতিয়া
উম তোৰ আগতে বৌ মাথা আছিল তোৰ এতিয়া মথা পঢ়াই ন মোটামুটি কিতাপে দেখা নাই
কি বস্তু সৰুতেও আৰু জ্ঞানী আছিলো
উ জ্ঞানী আছিল ত প্ৰথমতে গে গ জ্ঞানী আছিলি সঁচাকে জ্ঞানী চোকা আছিল পোৰা আমাতকে আছিলে আৰু জ্ঞানী তই
তহটটছই ভাল আছিলো দেচোন
হি হি হিৰতকেও ভাল আছিল দি
উম না মিডিয়ামত আছিলো মাজত আছিলো আৰু কিন্তু এই প্ৰেমে কিবা বস পাৰে
কি যে
প্ৰেমটো বৰবাদ কৰি দিলে অই
তই কাকো প্ৰেম অ কৰা নাই দেখোন অ
অ আহ অ মালিক দে দে অ মালিক দে
হল হ'ল না এক অ অ প নেকি হা আৰু একবাৰ পাৰি নেকি চাও ৰ। অ ন মিনিট হৈছে ৰ দশ মিনিট অ হৈছে হৈছে কাট কাট
কাট